হেল্ল' উম এইয়য়া চজ্বীৰ দোকানে আছো, আছো এনে আছোঁ।
উ তোৰ মানে কথাত বাৰু গম নাপায়
অ', গম, গম নাপায় মানে।
না কথাত গম পোৱা নাই।
কিন্তু মোৰ মোৰ এনেককা ফান্দি লাগি আছে।
গম পাইছোঁ তোমাৰ ভিতৰি ভিতৰি হু আছে।
উম, মানে কি এলাৰ্জিটো মানে খপককে কথাটো চেঞ্জ মানে ভইচটো চেঞ্জ হৈ নাযায়।
গম পালোঁ।
এই বেমাৰ বুলি ক'লে যে চব বেমাৰ চাইচোন জ্বৰেই হওক চৰ্দী হওক চব অশান্তিকৰ।
অ', ভাই একদম।
হে।
পইচাখে তুমি।
এই চৰ্দি লাগিলেও ধৰ তোৰ মূৰডাল বিষাই থাকিব কিবা লাগি থাকিব।
তুমি তোমাৰ ক'বাত হাতটোৱে কাটক বা তুমি ক'ৰবাত দুপে পালা সেইটো তুমি মানে চেহেন কৰিব পাৰা।
ন এইটো যে মোৰ চুৰ বিষায় থাকে।
উ। অ', এইটো তোমাৰ যে একদম জ্বৰ হলে তোমাৰ ধৰি লও এই খাবলৈ মন নাযায় একো।
অ'।
একো কৰিব মন নাযায় আকৌ কেতিয়াবা উম, কেতিয়াবা বেছি ভোক লাগে কিন্তু খাব নোৱাৰি।
খাব নোৱাৰে সেইটোৱে।
চৰ্দি আলতো সেই তেনেকাই আৰু মানে।
আৰু এই গৰমত শুইয়ো থাকিব নোৱাৰ।
উম, এই মানে কিবা কিবি লাগি থাকে মানে। এ নমু পানী এগিলাছ খালে ফাটি যাব নেকি বাৰু?
নেমু পানী খালে নেফাতে।
উম।
নেমু পানীটোতো এনেই ঠাণ্ডাহে পেলাব। তাকো এতিয়া খাব লাগিব নৰ্মেল পানীত।
নৰ্মেল পানিত ন?
ফ্ৰিজৰ পানী দি খালেটো তোৰ আৰু ফ্ৰিজৰ পানী খালোতো আৰু পাব।
উ কি কি জানা মই মানে মই মই চাবাচোন হে মই ক পিল দা হতৰ ঘৰত মই তোাৰ ফ্ৰীজৰ পানী খাই থাকোঁ হয়নে।
উম।
মোৰ তেতিয়া চৰ্দি নহয় কিন্তু।
অঁ', গম পাইছো
কিন্তু এই তোমাৰ অত ধূলি অকন সোমাই গ'ল এই চৰ্দি হৈ যাব।
উম, উম, এইটো মানে তোৰ এলাৰ্জি না।
চৰ্দি ধৰিল' হেৰি হোৱাৰ কাৰণে পানী ফ্ৰীজৰ পানি খোৱা কাৰণে হয়। ফ্ৰীজৰ পানী খোৱাৰ কাৰণে নহয়েই।
গম পাইছো গম পাইছো তোৰ কি অলপতে পাই যায় চুলি চুলি সোমালে?
এ বহুত অলপতে।
এই এই প্ৰব্লেমটো আৰু এটা মোৰ লগৰ এটা এই ঢেকীয়াজুলিৰ ফালৰে ইয়াৰ অবিনাশৰ মোমায়েকৰ ল'ৰা তাৰো মানে সেই চাইনেছৰ প্ৰব্লেম আছে।
উম।
অকমান যদি ঠাণ্ডা যদি বহি গ'ল বকুত।
উম।
ধৰি লওক ফেনখনেই যদি সি ডাইৰেক্ট ধৰ বিচনাৰ তলত ডাইৰেক্ট লৈ শুই আছে নহয়।
উম।
অকণমান ঠাণ্ডা বহিলে তাৰ পিছদিনাখনৰ পৰা দেখিবি আৰু চৰ্দি তৰ্দি একদম তোৰ নাক চাক বন্ধ হৈ যাব ধৰ তেনেকুৱা।
সেইটো উপায় একো নাই নেকি মই টেবলেট চেবলেট খাইছিলো ভাই এলাৰ্জি টেবলেট।
নাই নাই সিও দেখোন কোৱা মতে নাই।
বহুত আগৰেই প্ৰব্লেম মই বোলো কিবা এটা ক'ৰ্চ কৰা কৈছ নাই ইয়াৰ একোৱেই নাই।
এ কিয় নাই বা ভাই ইমান অশান্তি লাগি থাকে। অ', কিন্তু অবিনাশা দাৰ কিন্তু তেওঁ ইমান গম নাপায় তাৰ।
তাৰ চাইনেছৰ প্ৰব্লেম আছেটো তাৰ নাকৰ পানী ওলাই থাকে। থুৱাই থাকে। এই সি মানে কি কৰে জান তাৰ কিয় গম নাপাওঁ সি সেই ইনহেলাৰডাল যে
অ'।
এই যে নাকত মাৰি থাকে সেইটো অ সেইটো লৈয়ে থাকে
উ
মাৰিয়ে থাকে নাকত
এইটো বেয়া আদুলি দিছোঁ মই ৰাতিটো।
তাক মই দেখোঁ নহয় সেইটো এনেই ঘূৰি ফুৰে উম সন্ধিয়া গা এডাল আকৌ ধুব লাগিব এ গা এডাল যে
অ হেল্ল'
ৰা হেল্ল'
উম উম উম উম শুনিছো শুনিছো
কালি যে তোক যে মই কৈছিলোঁ। যে মই গাটো ধু লওঁ তাৰপছত কল কৰি আছোঁ।
উ
মই মানে গৰমত পাৰা নাই ৰখিব।
শুু
তোৰ চাগে শোৱাৰ আগত এনেকৈ ধুবলৈ গ'লে চৰ্দি তৰ্দি পাই যাব ন।
পাই যাব। মই তেনেকে ইমান নুধো কিন্তু ধুই পেলাই শুই মজা লাগে আকৌ 'অ'। একদম ধুনীয়া ঠাণ্ডা এটা লাগি থাকে।
একদম, ঘাম চাম বিলাক চব গুচি যাই যে উম'। কি কবি।
আকৌ পানী খোপাও যি গৰম কি গা ধুৱা।
সঁচাকৈ, টেকি পানী গাল যে একেবাৰে চুবই নোৱাৰি।
একেবাৰে তোমাক।
মইতো বাৰু এনেই, কুঁৱাৰ পানী দিয়ে ধৰো কিন্তু কালি মানে কি হ'ল তোৰ সেই কুঁৱাটোত ব্লিচিং অকণ দি থৈ দিছিলোঁ পানীটো চাফা কৰিব কাৰনে আজিৰ পা আকৌ পাৰিম নেকি চাগে ধুবলৈ।
পাৰিবা পাৰিবা। এই কুঁৱা পানী যে বা,
গা ধোৱা যেন লাগেঐ।
সঁচা কুঁৱ পানীৰ নিচিনা মানে পানীয়ে নাই বুলি কৈছো ভাই কতোতে নাই বুলি কৈছো
তই যদি এবাৰ যদি ধূলি তই টেপৰ পানীত বাদ দিবি আৰু
এ কুঁৱা পানী আৰু দমকলৰ পানী।
ন, তহতৰ দমকলটো ভাল নে পানী
যে, হম হুম।
তুহোতৰ দমকলৰ পানীটো ভাল নে। মানে গা চা ধুব পাৰ নে।
মানে কি চাফা তোমাৰ এ হেৰি মানে আইৰন নাই।
উম'
মানে কেনেকা আইৰণ নাই জানা। এই কালাৰ আইৰনটো নাই, এনেই আইৰণ আছে।
ন মানে গোন্ধ আৰু এটা আছে।
আছে। তুমি ধৰি লোৱা এনে যদি তুমি মানে হাতত যদি এনেকে লৈ থাকা পানীটো, পুৰা দেখিবা চাফা আৰু আমাৰ ৱাল বিলাকত চব সেয়া সেই দমকলৰ পানীয়ে মৰা আমাৰ পানীৰ ৰং, ৰং লগা নাই চাবাচোন ওয়ালত আমাৰ।
উম 'নহয়তো ৰঙা হৈ যায় ন।
ৰঙা হৈ যায় এই কপিলাডৰ যেনেকে ধৰৰ ৰঙা হৈ যায় যে পুৰা সেই তেনেকুৱা নহয় মানে, কিন্তু এনে তুমি এ গোন্ধ পাবা বহুত গোন্ধ পাবা এনেই হাতত নাখালেও এনেকে গোন্ধ ললেও তুমি গোন্ধ পাবা আইৰণ থাকা
গম পাইছো, এই আমাৰ মানে পুখুৰীটোৰ নিচিনা। পুখুৰী দমকল যোনটো আছে সেইটোত মানে আইৰন অলপমান তহঁততকৈ অলপমান বেছি আছে সেইটোত।
আমাৰ ইফালে কিয় আইৰণ নাজানো, এই যে তোমাৰ মনো দানৰ ঘৰত যে মনো দাহঁতৰ ঘৰত তোমাৰ সেই কপিল দাহঁতৰ এই বাপেকৰ কামত মানে আমি যেতিয়া দহা দিনাখন আ পানী আনিব গৈছিলোঁ
উম।
খিতে পানীত ডাইৰেক্ট একদম মাটিৰ তলৰ পৰা উলিয়াই দিছে আমাক মানে মটৰেদি সেয়া পানী আকৌ সিহঁতে খাই চাহ বনাই খাই, একদম ফিল্টাৰো পাত্তা নাপায় মানে ধৰি ল'।
গম পাইছোঁ, মানে কি জানো আমাৰ এই য'ত আমি আছোঁ গাওঁখন
উম।
গাঁওখনৰ মানে দুটা লিয়াৰ দি পানী গৈছে, এ টা অলপ ওপৰতে বহুত বেছি তই খান্দিব নালাগে দলৈ
অ'।
সেইটোৰ পানী অলপমান কম থাকে, কিন্ত তোৰ কেনেকুৱা চাফা পানী বোলে। আৰু বাকী তাৰ তলত তই যোনবিলাক যাবি সেইখিনিতো সেই আইৰণ পাবি আৰু। এটা মানে লেয়াৰত আছে সেই পানীতটো চাফা পানীতটো যে।
উ, উ।
এই সিহঁতৰ লেয়াৰটো সেইটো চাগে, এই আমাৰ যোনবিলাক যে কুঁৱাৰ পানীবিলাক, এতিয়া আমাৰ ঘৰৰ কুঁৱাৰ পানীটো বিৰাট ধুনীয়াটো। আইৰণ নাই, আমাৰ ঘৰত নাই। বেদান্তহতঁৰ ঘৰত নাই, এই এটা মানে তোৰ লাইন এটা আছে। আকৌ এই যে আগৰ তোৰ এই নামঘৰৰ ওচৰৰ যে কুঁৱাটো দিকুহঁতৰ ফালে দেখিছিল তে, তাতে মাছ চৰি থাকে যে কেনেকুৱা চাফা।
কেনেকা চাফা এইটো।
অ', তেনেকুৱা এটা লাইন এটা আছে মানে।
তোমালোকৰ এই লাইনটোতে আছে ন' এই তুমি কোৱা মতেই, তোমালোকৰ আকৌ তাত বেদানতাহঁতৰ আকৌ এই নামঘৰৰ কোঁৱাটো একদম এটা লাইনতে আছে চাবাচোন, অকমান আগা পিছাৰ হ'ব পাৰে।
অ', মানে চবৰে নাই, আকৌ এটা চাইডে দেখিবিটো আইৰণ আছে ধৰ কুঁৱাৰ পানীতো আইৰণ আছে।
আইৰণ আছে পুৰা আইৰণ আছে।
সেই লাইনটো যদি তই পাই যাাৱ হৈ গৈছে আৰু নালাগে। এতিয়া আমাৰ পুখুৰীত ধৰ খালোতে সেইটো নাপালো। বহুত তল পৰা আনিব লগা হৈছে, সেইগাল পানী আইৰণ আৰু। ওপৰত নাই।
আমাৰো আমাৰ দুবাৰকে খান্দিছে তেওঁ
উম, অ', কাৰণ তহঁতটো ঘৰৰ পানী ওলাব লাগিব ন' ভাল।
উম। তাৰ পিছত এই উপায় নাপাই ফিল্টাৰ বনাব লগা হ'ল আৰু।
উম, তে তহঁতে সেয়া পানী দি খাৱ নে?
উম সেয়া পানী হয়তো
অ', ফিল্টাৰ কৰাৰ পিছত নাথাকে আৰু বাৰু।
অ', কি তেওঁ নাখাওঁ মই তেওঁ কিনি খাওঁ মানে কি এই মোৰ এই পাথৰ আছে যে। মানে ভয় লাগে আইৰন পানী খাব। আকৌ, আকৌ হৈ গ'লে বেয়া হ'ব এইব এবাৰ তোমাৰ দুবছৰ হল এইবাৰ ইমান হেৰি কৰা নাই। শেষ দিয়া নাই নাই দিয়া এনেই তোমাৰ যে।
তই মানে কি জানা তই খুব পানী খাব লাগিব।
অ, মই পানী খাব লাগিব মই সেইটো বুজি পালো এতিয়া মই পানী পানী পুৰা অ, মই এই দুইিটা বটল এটা আনি লৈছো অনলাইনৰ পৰা।
উম, উম,
সেইটো মই দিন মানে ধৰি লও ৰাতিপুৱা যেতিয়াই উঠো আৰু ৰাতি ধৰি লও খুৱা আগে আগে। একদম কমপ্লিট কৰি দিওঁ।
উম,
তোমাৰ হৈ যায় আগতে যে মই তোমাৰ পেচাপ কৰিব নোৱাৰো পেচাপ কৰিব। প্ৰসাদ পৰিলে ইমান মানে বিষাই নহয় মানে।
উম, উম, গম, পাইছোঁ তোৰ এই হেৰি কাৰণে। কিডনিত পা্থৰ ন।
উম, আকৌ ইনফেকশচনো হৈ গৈছিলে ম পানী নাখাওতে নাখাওতে।
পানী একচুৱেলি আমাৰ মানুহ। মানুহে মানে ল'ৰা মানুহে আৰু ধৰ মতা মানুহে। তিনি লিটাৰ নে চাৰে তিনি লিটাৰ খাব লাগে। আৰু ছোৱালী মানুহে। তোৰ মাইকী মানুহে আঢ়ৈ লিটাৰ মান খাব লাগে সুবোলা দিনটোত।
মই দুই লিটাই এঠাই খাওঁ মই এইটো।
তই একো নাই তই হেৰিত। গুগলত চাৰ্চ কৰিবি এতিয়া ফোনটো কটাৰ পিছত যে কিমান খাব লাগে। কিমানটো অনুযায়ী খাবি।
আৰু পানীটো খালে তোমাৰ অকল হেৰি এইবিলাক এইবিলাক বুলিয়ে নহয় বহুত কাৰণে ভালো।
বহুত বহুত কাৰণে ভাল অ, গ্ল' হয়।
বোলোও হয় তোমাৰ আকৌ মুখত গুটি গুটি বিলাক নহয়। পি্পলছবিলাক।
মানে তই। পানী যিমান খাবি আমাৰ এটা বস্তুত গম পায় যে তোৰ পানী কমি আছেনে দেহত নাই। এই যেতিয়া যে ক'ত খাাটে যে মানুহৰ।
অ, উতফাতে অ।
'ট ফাটিবলৈলৈ তই গম পাবি 'টটো যেতিয়া মানে ড্ৰাই হৈ যাব। তেতিয়া তই গম পাবি যে আমাৰ দেহত পানী লাগে।
উম, আমাৰ ঠাণ্ডা দিনত সেই কাৰণে উটফাটে বুজিছা।
আমি কম পানী খাওঁ।
কম পানী খাওঁ কাৰণ ঠাণ্ডা আমমান পিচি পিয়া নালাগে।
ন
কাৰণ আমাৰ ঘামেই নোলায়তো।
এতিয়াতো নৰ্মেল দিনতো চাবিচোন যে উ'তটো অকণমানতোৰ শুকোৱা জেল লাগিব। শুকান শুকান যেন লাগিব উটটো। তেতিয়া তই গম পাবি যে অ, মোৰ মনত পানীতটো কমি আছে পানী খাব লাগে।
হয় দিয়া দিয়া ঠিক কথা।
সেয়াই আৰু মুঠতে পানীটো যিমান খাব পাৰো সিমান ভাল আৰু।
উম, মই বুজি পোৱা নাছিলো মানে। বুজি পাইছিলো মানে খাবলৈ মন নাযায় তোমাৰ পানীসোপা। তাৰপিছত যি মানে বেমাৰতটো হ'ল তাৰ পৰা বোলো নাই নাই পানীটো খাব লাগিব।
খাব নোৱাৰোঁ।
নাই পানীটো মই খাওঁ কিন্তু দেই, ময়ো নোখোৱা নহয়।
তোমালোকেতো বহুত অবিনাশ দা খাই বহুত পানী খায়, তোমালোকেও খোৱা।
যেতিয়াই মানে পানীটো পাই থাকো, তেতিয়াই খাই থাকো।
উম।
মানে কি হ'ল ভয় লগা হ'ল নহয়। আজিকালি প্ৰায় মানুহৰে পাথৰ তই গ'ম পাইছনে নাই? অকল তোৰ বুলি নহয় নহয়। তই এতিয়া তই গাওঁখনত যাচোন কিমানৰ আছে সুধি চাবি।
অ' সঁচা আৰু তুমি এতিয়া মানুহে কয় সেই এইবিলাক গুটকা চুটকা খালে এই পাথৰ হয় বুলি কয়। এই এইবিলাক নহয় এইবিলাক এইবিলাক এনেই বেমাৰ।
উম, গোটকা নোখোৱা মানুহেনো কিয় হৈ আছে? এইবিলাক কোৱাৰ লগত কথা নাথাকে।
সেইটোৱেই।
মানে খালে হ'বও পাৰে নহ'ব বুলি নকওঁ কিন্তু অকল সেইটোৱেই ৰিজ